হেল্ল'
হেল্ল'
অ শুনিছনে?
আহ শুনিছোঁ ক
অ কি কৰিছ?
এ আছো ৰহ এনে কচোন।
নাই বোলো এনেই কিবা সুধিবলৈ ব্যস্ত আছ নেকি বাৰু
নাই নাই ক
নাই মানে কি হ'ল কালি মানে কালি নহয় আজি মই এনেই সামাজিক মাধ্যমত কিবা এটা চাই আছিলো, চাই থাকোতে তাতে ভিডিঅ' এটা পালোঁ আৰু সময়ৰ কথা তাৰপিছত মই ভাবিলোঁ তোক সোধো এটা প্ৰশ্ন এটা কি তইতো জান আজিকালি মানুহে নিজৰ লগত সময় কটোৱাটো কি একেবাৰে কমাই দিছে নেকি কি ভাব তই?
আহ মোৰ মতে ধৰ নিজৰ লগতো কমাই দিছেই মানুহে ধৰ সকলোবোৰ বস্তু এতিয়া সকলোৱে সকলো মানুহে সামাজিক মাধ্যমতে বিচাৰি ফুৰে আৰু আহ আগতে এইটো ইমান নাছিল দেই ক'ব গ'লে কিন্তু মানে এতিয়া চাওঁতে চাওঁতে লাগে যে মানুহে দিনতো কিবা নহয় কিবা এটাত ব্যস্ত ব্যস্ত হৈ থাকে সামাজিক মাধ্যমত হওক বা কিবাই হওক।
উম সেইটোৱে তই ঠিক কথা কৈছ আৰু পুৱা উঠাৰ পৰা ৰাতি শোৱালৈকে সময়টো কেনেকৈ পাৰ যায় ক'বই নোৱাৰি। আৰু মানুহ হাতত সময়ে নাই আৰু যি অলপমান সময় থাকে তুৰ মোবাইলটো হাতত লৈ সেইখিনি সময়ো খেদাই দিয়ে। সেইকাৰণে আৰু। সেইবোৰৰ কাৰণে সময় মানুহৰ হাতত নোহোৱা হৈছে। হয়নে নাই?
উম উম হয় হয় ঠিক কৈছ। আহ আৰু আহ ক'ব গলে পুৱা উঠাৰ পৰা ৰাতি শুৱালৈকে। অ মানুহবোৰে কিবা নহয় কিবা কাম কৰিয়ে থাকে। থাকে। আহ আৰু যদি মাজতে অলপ সময় হ'লেও পাই ন তো লগে লগে মানুহবোৰে মোবাইলতে মানে মোবাইলটোকে হাতত লৈ লয়। যে অলপ ৰিলছে চাওঁ বা ইনষ্টাগ্ৰামটো খুলি চাওঁ, ফেচবুকটোকে চাওঁ ইউটিউব চাওঁ তেনেকুৱা কথা
উম।
আৰু ক'ব গলেতো আৰু ক'ব গ'লেতো। এইটো মোৰ লগতো হয়।। ধৰ পাঁচ মিনিটৰ বাবে। মোবাইলটো খোলো আৰু পিছত দেখি আধা ঘন্টা কেতিয়া পাৰ হৈ গ'ল মই গমেই নাপাও মানে। কি ক'ম আৰু।
মোৰো একেই অৱস্থা। কেতিয়াবা ভাবো কি এই সময়খিনি যদি নতুন কিবা এটা শিকিম শিকিলো হয়। মানে চাই থাকোঁ সামাজিক মাধ্যমত মই ব্যস্ত হৈ থাকোঁ। তাৰপিছত বোলে মোৰ মানে এনেকুৱা হৈ যায় কি কিয় মই এইখিনি সময় ইয়াত তেনেকে নষ্ট কৰি দিলো। মই চাগে এইখিনি সময় কিবা ভাল বস্তুত, ভাল কামত ব্যৱহাৰ কৰিব পাৰিম। মোৰ এনেকুৱা লাগে আৰু মই ভাবো মই যেতিয়া চাই থাকো তেতিয়া মোৰ অনুভৱ নহয় যেতিয়া মই চাবলৈ এৰি দিম এৰি কিনে মই ভাবো কি অ পিছত মই মানে ভাবোঁ কি সেইখিনি সময়ত যদি মই মোবাইলটো চোৱাতকে যদি মই কিবা ভাল কামত ব্যৱহাৰ কৰিলো হয় চাগে মই ভাল কিবা কৰিব পাৰিলো হয় সেইটোৱে। হয় নে নাই ক?
একদম মানে তই ঠিক কথা কৈছ। এইধৰনে মানে এটা ভিডিঅ বোলে চাওঁ তাৰ তলত আনটো আহে তাৰ পিছত এটা আৰু এটা এনেকে মানে শেষত যিটো কামৰ বাবে মই মবাইলটো ঘুৰি চাওঁ সেইটো পাহৰিয়ে যাওঁ। মোৰো মানে কিবা কাম কৰিবলৈ আহিল বুলি।
উম। আৰু এটা কি সমস্যা কি জান? আমি কি শিকিম সেইটোৱে সেইটোতকৈ মানে বেছি সময় কি চাম সেইটো বাচিবলৈ গুচি যাওঁ।
অ অ ঠিক কৰিছ। অ শুনি আছো কোৱা?
উম।
মানে ধৰ অ কিন্তু মানে এটা কথা মানিব লাগিব দেই মোবাইল কিন্তু বেয়া নহয়। ধৰ আমি মানে মবাইল আমি কেনেকৈ ব্যৱহাৰ কৰিছোঁ সেইটোহে ডাঙৰ কথা। যদিহে আমি আম মোবাইল টো সম্পূৰ্ণৰূপে আমি ভাল কামত ব্যৱহাৰ কৰিছো। তেন্তে সেইটো আমাক কেতিয়াও ক্ষতি নকৰে। কিন্তু কথা হ'ল যে অ আমি মানে বহুত অযথা সময় নষ্ট কৰি আমি মোবাইলটো চলাই থাকো তেনে য'ত আমাক কেতিয়াবা আমাক ক্ষতি কৰিব পাৰে টো মানে সেইটোয়ে ডাঙৰ কথা আৰু মানে কেনেকে ব্যৱহাৰ কৰিছো আমি মোবাইলটো
উম হয় কিন্তু এইটোৱে সকলোৰে মানে সমস্যা যেন লাগে
উম উম সেইটোৱে আৰু আহ ক'ব গলেতো আহ চা মই ভাবো যে আহ দিনটো মানে আহ এঘন্টা এটা নিজৰ উন্নতিৰ বাবে দিব লাগে ধৰ অ তেতিয়াহে এবছৰ পাছত সেইটোৰ পাৰ্থক্যটো মই বহুত দেখা আছো।
হেল্ল',
অক
অ সেইটো হয় কিন্তু দেই মইও মানে ভাবো আৰু দিনটোত মাত্ৰ এঘন্টা যদি নিজৰ উন্নতিৰ বাবে দিওঁ তেতিয়া হ'লে বহুতে বেছি পাৰ্থক্য দেখা যাব।
উম উম উম